উম।
আজি আমাৰ টপিকটো হ'ল তোমাৰ হেৰি ওপৰত। খাদ্যৰ ওপৰত খাদ্য মানে ট্ৰেভেলৰ ওপৰত চৰি।
ঠিক ঠিক হৈ যাব মানে ভ্ৰমণৰ ওপৰতটো।
অ অ।
তুমা লোক কোৱাচোন কিবা কিবি।
মোৰ তেনে ভ্ৰমণৰ অভিজ্ঞতা ইমান নাই অথচ। এ খুব বেছি এনে ফুৰিব যোৱা নহয়ে মোৰ। এ বিজি থকা হয়। হেলেও মই লাষ্ট ইয়েৰ গৈছিলোঁ। হেৰি এ দিল্লীত গৈছিলোঁ।
লাষ্ট ইয়াৰ ভালে দেখি দিল্লী।
অ দিল্লীৰ তাতে। কাম আছিল বাৰু দোকানৰে কাম আছিল কিবা।
অ অ অ।
এইবোৰ ঘুৰা হৈছে।
হৈছে যদি দিল্লী ক'ত ক'ত ফুৰিলা।
দিল্লী তোমাৰ দিল্লীও নহয় গোটেই আগ্ৰা।
আগ্ৰা।
অ আগ্ৰাত তোমাৰ তাজমহল চালো।
বাহ তাজমহল চোৱাৰ ইচ্ছা আছে বাৰু যাম একবাৰ দিল্লীত। যদি হয় চাঞ্চ পাওঁ গৈ তাজমহলটো ইচ্ছা আছে ভালকে।
নাই নাই ঘুৰাটো বাৰু অলপ ইম্পৰ্টেণ্টে হয় কাৰণ। এ বিজি হৈ লগাতো অলপ হেৰি ভাল নালাগে।
অ তাৰ সদায় ডেইলি লাইফত মই সেইটো। ঘোৰা ফুৰা কৰিব লাগে বেলেগ বেলেগ ঠাই চ এক্সপ্ল'ৰ কৰিলে ভাল লাগে।
অ আৰু তাৰপিছত ফাতেহপুৰ চিকৰি চালো।
ওৱাহ তাতে তাতে মোৰ চিক চিক্ৰী।
আহ এইটো ভালে লাগিছে হ'লেও। যৌধা আকবৰৰ কাহিনী মানে হেৰি হৈ যায় আৰু তাতে গ'লে।
থাকে থাকে যৌধা আকবৰৰ কাৰণে ধৰি মানে এইচ আক-আকবৰৰ মেইন কিলা। বাকী চৰোজনী মাৰ্কেট চা গৈছ নে নাই?
শ্বৰজনী যাব নহ'ল আকৌ যদি এইবাৰ যদি যাওঁ তেতিয়াহ'লে নিশ্চয় যাম আৰু। অ', মানে যোৱাৰ কথা আছে এইবাৰ গোট ফুৰিবৰ কাৰণে যাম অ'। চাওঁ এইবাৰ যদি যোৱা হয় তেতিয়াহ'লে অকল দিল্লীখিনি ঘূৰিম আৰু গোটেই।
তাকে দিল্লীৰ যিমান মেইন মেইন ঠাই আছে গোটেইখিনি একেবাৰে।
অ'।
তাত কিমান দিন থাকিলা তাতে?
তাতেতো আমি আছিলো এসপ্তাহ। এসপ্তাহ তাতে থাকি আকৌ মানে ধৰা আহোতে যাওঁতে উম, দুদিন দুদিন কে চাৰিদিন গৈছিল ট্ৰেইনত গৈছিলো আমি।
হয়, এতিয়া মানে কোনোবা এটাৰ মানে এনেকুৱা এটা ঠাই যদি মানে ফুৰিব হ'লে এসপ্তাহ চালে মানে এসপ্তাহ মানৰ সময়টো মানে বহুত কম নেকি।
এসপ্তাহ তাতে এসপ্তাহ ঠিকে আছে। মানে ধৰা আমিতো আৰু এক অকলে ঘুৰা নাই। আমি গাইড লৈ গৈছো। জেগাই জেগাই তাৰপিছত গাড়ীৰ বুক কৰি ৰাখিছিলো আমি।
অ', অ', অ', অ'।
কাৰণ বেলেগ বেলেগ গাড়ী লৈ থাকিলে অসুবিধা হয়।
অসুবিধা হয় বহুত সময়ো যাব বেছি পইচাও যাব আৰু লগতে মানে ডিষ্টাৰ্বিং হ'ল হয় অলপ। নতুন নতুন ঠাইত গৈ কেনে।
সেইকাৰণে আমি এজন মানুহকে ফিক্স কৰি লৈছিলো।
উম।
তেওঁৱে আমাৰ সাত দিনীয়া ঘূৰাইছে গোটেই যি যি ঘূৰিব লগা আছিল।
হয়।
আমি বেছিজন যোৱা নাই তিনিজন গৈছিলো।
আৰু তিনিজন কি মানে ফ্ৰেন্স ফ্ৰেন্স
ফ্ৰেণ্ড নহয় মই মোৰ দাদা।
অ', আচ্ছা আচ্ছা আচ্ছা দাদাহঁতৰ লগত গৈছিলা। মই আকৌ ঘৰৰ মানুহৰ লগতহে।
অ', দাদাহতঁৰ কাম আছিল দোকানত।
অ', হ।
আৰু আমি যায় এনে ফুৰি আহিছো তেতিয়া আৰু কেতিয়া বা কেতিয়া যাম আকৌ। তালে সেইকাৰণে যদি গৈছোৱে যদি।
উম।
সেইকাৰণে ফুৰি আহিছো আৰু।
নাই ভালে কৰিছা ঘূৰা ফুৰা মানে সচাঁ ঘূৰা ফুৰাটো দৈনন্দিন জীৱনত নহয় মোৰ মতে বহুত দৰকাৰী দেই। কাৰণ সেইটোৱে ঘূৰা ফুৰা কৰিলে অলপ ভাল লাগে সময়বোৰ। ক'ত ঠাইত যে উলাব নাপাওঁ বচ। শিকিব পাৰো নতুন খাদ্য বস্তু বেলেগ বেলেগ ঠাইৰ সছাঁ ভ্ৰমণৰ যে। এইটো মানে মানে মজাতো বেলেগ বনাই ভাল লাগে।
অ। আৰু তোমাৰ কিবা এক্সপিৰিয়েন্ঞ্চ।
নহয় এইটো আমাৰ অসমৰ ফালে অলপ বৰষুণ হৈছে এইফালে। গোলাঘাট গোলাঘাট গোৱালপাৰা নগাঁও। পিছত ঢেঁকীয়া জলী এই বিলাকে তাৰ পিছত গৈছো মানে। একদম বেংগলত পঢ়া শুনা কৰি আছটো তাৰ পৰা উৰিশ। এ বোলো দুবাৰ মান এবাৰ গৈছিলো পাৰনাথ পিছত কলকাতাযাই থাকো আৰু।
অ উৰিষ্যা যোৱাৰ মোৰো প্লেন আছে।
অ উৰিষ্যাত কি কি তেল।
কেতিয়া যোৱা হয় ঠিক নাই সেইটো হলেও মানে এইটো হেৰিতে যাম আৰু।
হেৰিতে।
অ মানে গৰম বন্ধতটোও হৈ যাব পাৰে।
অ উৰিষ্যা ক'ত যাবা।
উৰিষ্যাতে এ ধৰা মন্দিৰত।
মানে পুৰী জগন্নাথ।
অ পুৰী জগন্নাথৰ। হেৰি তোমাৰ এক্সপিৰিয়েঞ্চ অলপ কৈ দিয়া তেতিয়াহলে ধৰা মোৰো যাওঁতে সুবিধা হ'ব।
পুৰী মানে এতিয়া আমাৰ তাৰ পৰা যোৱাৰ সময়ত আমি এখন আমাৰ তাৰ পৰাচাৰিজন গৈছিলো। আমাৰ চাৰিজন আমি লগৰে। মানে মই মোৰ লগৰ এজন আৰু লগৰ দুজনী ছোৱালী দুজনী আছে। আমি চাৰিজন ৰাতি গুছিলো ৰাতি গৈ কেনে এই তোমাক। প্ৰথম গলো কলকাতা কলকাতাত যা অলপ। ৰাতি মানে আঠটা বজাত ট্ৰেইন থাকে এটা আমাৰ তাৰ পৰা। অ কলকাতা যাওঁতে তিনি ঘণ্টা লাগে ট্ৰেইনত। সেই ট্ৰেইন দি কলকাতা গ'লো তাতে গৈ অলপ ৰ্ক মানে ৱেট কৰিছো আমি। ৰাতিপুৱা আকৌ তাৰ কলকাতাৰ পৰা আকৌ ট্ৰেইন ধৰি কেনে। মা কলকাতাৰ মানে ওচৰৰে ষ্টেচন এটা আছে সাঁতৰাগাছি বুলি তাতে গৈছিলো আমি। হাকা মানে পুৰী যোৱা কাৰণে যোনটো ট্ৰেইন আছিল সেই ট্ৰেইনটো মানে। বেলেগ এটা মানে বেলেগ এটা ষ্টেচন দি আহে মানে। সেই বেলেগ ষ্টেচন দি আহি সাঁতৰাগাছি হৈ মানে মানে পুৰী ফালে যায়। মানে কলকাতাৰ পৰা আমি ডাইৰেক্ট ট্ৰেইন পোৱা নাছিলো এতিয়া।
অ উৰিষ্যালৈ ডাইৰেক্ট নাই আৰু।
মানে আছে কিন্তু মানে আমাৰা মানে বহুত লেট কৈ মানে বুকিং হোৱা নাই মানে। বহুত লেট কৈ গৈছিলো যে আমি। টিকেট চিকেট নাপালো যোনটো ট্ৰেইনৰ টিকেট পাইছো সেইটো মানে কলকাতা দি না নাযায় মানে। হাৱৰা হৈ নাযায় পিছত সাঁতৰাগাছিতে মানে যোন চিনাকি এজন আছিল। তেওঁলোকৰ ঘৰতে ৰ'লো আমি তাতে গা পা ধুই ফ্ৰেছ শ্ৰেছ হৈ খোৱা লোৱা কৰি তাৰ পৰা ওলাই গ'লো। ডাইৰেক্ট পুৰী গ'লো পুৰীত পুৰীত যাই কিনে আমি মানে আগত। তে মানে চাইছিলো হোটেল চাইছিলো আমি তোমাৰ পাঁচশ ছয়শতে। পোৱা যায় হোটেল মানে কিন্তু আমাৰ কি হ'ল লগৰ ছোৱালীজনী মানে বিদেশী আছিল না ফৰেনাৰ আছিল। তাৰ কাৰণে মানে আমি আকৌ। নাই মানে হোটেলৰ কিবা পলিচি থাকে যে ফৰে। ফৰেন লাইচেঞ্চ, থাকিলেহে মানে ফৰেনৰ ৰাখিব পাৰি মানে নহ'লে বিনা লাইচেঞ্চ ৰাখি দিলে মানে বাই চান্স ৰেট ছেপ পৰা ধৰা পৰিলে হোটেলৰ, মানে সেইটো কেঞ্চেল হৈ যাব পাৰে। পিছত তাৰ হেৰিত উম ত ত তাৰে কাৰণে আমি কমেও দুই আঢ়ৈ ঘন্টামান ঘূৰি -ঘূৰি এটা হোটেল, পালো। পাই কিনে তাতে থাকিলো তাতে আছিল তোমাৰ হেৰি পাৰ দে বাৰশ টকাকে আছিল। দুটা ৰুম ল'লো। এ এ এটা মানে ৰ্গালছৰ, কাৰণে এটা বইজৰ, কাৰণে মানে পাশে- পাশি আৰু মানে আমি য'ত হোটেলটো, লৈছিলো হোটেলৰ পৰা মেইন মানে মন্দিৰটো, কমেও দুই বা আঢ়ৈ কিলোমিটাৰ মান হ'ব মানে।
অহ
আমি যে মন্দিৰ, ফুৰিছিলোঁ। আৰু আমাৰ হোটেলৰ, মানে একদম পিছফালে মানে এটা মেইন ৰোড, যোনটো হোটেলৰ, পিছফালে মেইন ৰোড এটা মেইন ৰোডটো ক্ৰছ কৰি কৰিলে মানে ডাইৰেক্ট বিচ মানে তাত দুই মিনিটো নালাগে মানে। ইমান মানুহ তথাপি লোকেশন ভালে আছিলে নে।
আহ
পিছত তাকে তাতে যাই কিনে অকল টটো, ভাড়া- চাড়া বেছি অকল ত' সঁচা কৈছো মানে যিমান বাজেট ভাবিছিলো। আমি টটো, ভাড়াতে বেছি গুচি গ'ল আমাৰ।
আহ মানে টুৰিষ্ট, পাই কেনে বেছি চাৰ্জ কৰে আৰু নেকি।
বেছি চাৰ্জ কৰে। আৰু বাকী সেইবিলাকে মানে সে সেইটোৱে মানে যোৱাৰ। পিছত মানে হোটেল, বিচৰোতে মানে অলপমান প্ৰব্লেম হৈ আছিল। তাৰপিছত চব ঠিক হৈ গৈছে তাৰপিছত ধুনীয়া মানে এত এটা টটো, আমি মানে একদম এটা ভাল টটো এটা আছিল ৰেড্ডী, বুলি তাক ফিক্স কৰিছিলো।
আৰু হেৰি তাতে ধৰা আ তোমাৰ গোটেই হেৰি কিমান হৈছে ধৰা বাজেট হিচাপে
বাজেট -বাজেট মানে এজনৰ গৈছিল আমাৰ চাৰে চাৰি হাজাৰ এনেকৈ।
অহ
চাৰে চাৰি বা পাঁচ ধৰিব পৰা বাকীখিনি যিমান হৈছিল সেইখিনি তোৰ মানে মোৰ লগৰ বিলাকে দিছিল মানে মোৰতোও।
অ নে হ'লেও এটা আইডিয়াটো থাকিব মানে এনে। কুৱা গৈছে আৰু আৰু তোমাৰ কলিকতাৰ, পৰা কলিকতাৰ, পৰা কথ কলিকতাৰ পৰা উৰিষ্যালৈ, ধৰা। চাৰি হাজাৰ, টকা মান এনেকুৱা যাব আৰু।
তাৰপিছত নাই চোৱাই এতিয়া কথাই এতিয়া এতিয়া আমি থাকিলো দুদিন থাকিলো আমি দুদিন থকাৰ। চৰি লগত দুদিন নহয় ছৰি তিনিদিন থাকিলো। তিনিদিন থকাৰ তিনিদিন ন ৰহ এক চেকেণ্ড হা কাম কৰি দিব। অ তিনিদিন থাকিলো আমি ত তিনি দিনৰ আমাৰ মানে একদিন আছিল বাৰশ, টকাকে ধৰ মানে দুজনকৈ থাকিছিলো এটা ৰুমত তখেনে তিনিদিনৰ মানে একজনৰ মানে ওঠৰশ টকা লাগি গৈছে মানে ৰুম ভাড়াত। হোটেলৰ, ৰুমৰ কাৰণ সেইটো এক্সট্ৰা চাইদ হৈ গ'ল। পিছে খোৱা লোৱা খোৱা লোৱা আমাৰ মন্দিৰত আমি অকল একবাৰে খাইছিলো মন্দিৰত,
অ
মই মন্দিৰ, মানে পাইতো তাতে একবাৰে খাইছিলো বাকী চব বাহিৰতে খালো। আৰু খোৱা লোৱাত আমি একদম- প্ৰসাদ দিয়ে, কিন্তু আৰু প্ৰসাদ মানে কিনিব লাগে মানে আমি। কিনিবও লাগে আৰু নৰ্মেলো পোৱা যায় নৰ্মেলটো খাইছিলো বাৰু আমি, সেইকাৰণে প্ৰসাদ কিনিব লাগে। তাৰপিছতে মানে আমি যে গৈছিলো ফুৰিব কাৰণে নাই মানে বহুত মানে একদম খানা পিনা ধুনীয়া হৈছে আমাৰ। একদম মানে ননভেজ চনভেজ খাইছো। অক্টোপাছ চক্টোপাছ পুৰা একদম চি ফুড হেৰি চেৰি এইবিলাকৰ কাৰণে আমাৰ বাজেতটো বাঢ়ি গল আমাৰ।
অঁ হলেও তাতে চি ফুডৰ কিন্তু-
চি ফুডৰ আমাৰ এই কয় এটা মিডিয়াম চাইজৰ এটা অক- অক্টোপাছ এটাৰ দাম হল চাৰে চাৰি হাজাৰ টকাকে।
অঁ'
আৰু মানে আমি এজনে এটাই খাইছো মানে সেনকুৱা ত' তাৰ কাৰণে মানে বাজেট- টো বাঢ়ি গ'ল মানে।
আৎচ্ছা।
নহ'লে তোমাৰ নৰ্মেলি তুমি যদি মানে একদম যদি কম বাজেটত যদি খোজা তেনে কলকাতাৰ পৰা-
বা ট্ৰেইনৰ টিকেট চিকেট বাদ দি কেনে তিনি হাজাৰৰ মানত তুমি দুই দিন বা তিনি দিন আ- আৰামচে থাকি আহিব পাৰিব। উৰিষ্যা তিনি হাজাৰতে, মানে ট্ৰেইনৰ টিকেট- টো যদি বাদ দি যদি বাদ দি দিয়া একদম ল' বাজেটত একদম ল' বাজেটট ত'-
আত্ছ-
এনেকুৱা টাইপ।
আৰু বেলেগ ক'তো দূৰলৈ যোৱা নাই।
মানে বেলেগৰ দূৰত যোৱাই নাই এইবাৰ এইবাৰ যাম চাগে বানাৰছ প্লেন হৈছে। এই লগ লগৰবিলাক- কৈ আছে এতিয়া চাওঁ ঘৰত যদি ঘৰত কৈ চাওঁ, যদি যাব দিয়ে যাম নৱেম্বৰত। বানাৰস পিছত সেইফালে অযোধ্যা চয়োধ্যা চব মানে একেলগে ঘূৰি আহিম মানে। তিনি চাৰিটা মান ঠাই। চাওঁ কি হয় ফিক্স হোৱা নাই, মানে ফিক্স হৈছে মানে মোৰ ফিক্স হোৱা নাই। ঘৰত থাকে ন অলপ থাকে ন অলপ পইচা পাতিৰ কাৰণে থাকে অলপ। হুম, সেইটোৱে সেইটো হলে যাব পাৰিম।
অঁ' এনে মোৰো প্লেনিং চলি আছে বাৰু। পূজাৰ পিছে পিছে আৰু এজেগাত ফুৰিব যোৱাত।
অ' কোন কোন কোনঠাইত?
এ ভাবিছো ক'তবা ইমান দূৰতো নহয়, অসমতে দে।
প্ৰসিদ্ধ‌ লাগে অসমতে লাগে আপাৰ আচাম।
আৎচ্ছা শিৱসাগৰ এনেকুৱা ফালে যাম আৰু।
যাবা খুব ফুৰি ফুৰি আহিম নেকি?
অঁ' মানে ধৰা, আজিলে অসমত থাকিও মই ৰংঘৰ চোৱা নাই, কাৰেংঘৰ চোৱা নাই।
সেইটোৱে সেইটোৱে।
অঁ'
ৰংঘৰ, কাৰেংঘৰ এবোৰ চোৱাই নাই আমি এতিয়ালৈকে।
কাৰণ, আমাৰ সেইবিলাক কালচাৰেল বস্তু নহয় না।
কালচাৰ, আমাৰ অসমৰ সংস্কৃতি।
অঁ'। সেইবিলাকে যদি নাচাওঁ, তেতিয়াহ'লে আৰু বাহিৰত ফুৰিবলৈ যায়ও কি অৰ্থডাল থাকিব?
সেইটো হয় বাৰু, তাকে চাওঁ নৰ্থৱেষ্ট আমাৰ। গোটেই চাব লাগিব, এক্সপ্ল'ৰ কৰিব লাগিব নৰ্থৱেষ্টখন। ঘুৰি-ফুৰি মানে সেইটো, চব ঠাই।